আছো দিয়া ভালে। তোমাৰ?
অ' আছো দিয়া ভালে। কি কৰি আছিলা এইকেইদিন?
আছো কি ক'বা আৰু এই ক্লাছত গৈ আছো, কম্পিউটাৰ ক্লাছত। যাই আছোঁ তোমাৰ, এতিয়া এই প্ৰগ্ৰামিং টো ষ্টাৰ্ট কৰাইছে, চি প্লাছ প্লাছ।
আহ।
তো মে সেয়া কৰি আছোঁ আৰু মানে, ইমান ডিফিকাল্ট লাগিছে।
অ' অ' বাট এ হেৰি, ‌ গৰম কেনেকুৱা?
গৰমতটো নক নকবা আৰু বহুত বহুত বেছি তোমাৰ টেম্পৰেচাৰ তোমাৰ কমিব বুলি গৈছে তিনিদিনমান এতিয়াচোন এনেকে গৰমটোত নক
গৰম আছে ৰ'দটো থাকে ৰ'দ থাকিলে আৰু টেম্পৰেচাৰ নকমে আৰু মই ফোন কৰিছিলো তোমাক কথা এটা শুধিব। কাৰে যে গৰম বহুত পৰিছে আমি দেখোন কৰ'ৰবাত চিপ মাৰিব পাৰো দেখোন ক'ৰবাত মানে এনেকে ফুৰিব যোৱাকে
পাৰি ক'ত যাবা
তোমাৰ হেৰি কি কয় গ'লে তোমাৰ হেৰি ক'বাত ঠাণ্ডা জেগা আৰু ধৰা শ্বিলং তিলং পাৰি বা ছিকিম চিকিম এনেকুৱা জেগাত
শ্বিলং পাৰি চিকিম ছিকিম চিকিম চাব লাগিব শ্বিলংতটো পাৰি বাৰু ওচৰতে আছে তোমাৰ বৰষুণটো চেৰাপঞ্জিতো বৰষুণ দিয়ে ন
অ কলে ক'লে তোমাৰ এদিনমান থকাকে যাব পাৰি
উম একদিন একদিন এনে কোৱে যাব থাকা বেছি দিন যাব চাবা
অঁ অঁ
মিনিমাম চাগে তিনদিনানতটো থাকে যাব চাগ ভালেই যাব সেইটোয়েতো একদিন ন ন কৰিবৰিব ক'ত আৰু একদিনত সেয়া কৰাৰ
অ যাই কেনে আহ দিনমান থাকে অলপমান মানে মেঘালয় বেলেগ বেলেগ জেগাও যাব পাৰিম
অ পুৰা একদম এক্সপ্লৰ কৰিব পাৰে আৰু তোমাৰ শ্বিলং সোমে নে তোমহাৰৰৱটাৰফলেৱটাৰফল চবে
আহ গ'লেই হ'ল ক'ব ওচৰে পাঁজৰে
তু এলিফেণ্ট ফলচত গৈছা মইে যোৱা নাই দুবাৰ শ্বিলং গলো এলিফেণ্ট ফলচত যোৱা নে
তোমাৰ আৰু এটা জোগা আছে তোমাৰ হেৰি জেগা বুলি মলিংগনা বুলি জেগা এটা আছে মই গৈছিলো দাদাৰ লগত শ্বিলং যাওঁতে তোমাৰ ততে তোমাৰ সেয়া কৰিব পাৰি এটাাতো আছে স্প্লিট ক ট্ৰেক এটা আছে মানে এ দুটা ৰক্ত মাজত তোমাৰ মানে এনেকুৱা পাথৰ সাৰ্থ ৰাখি আছে এনেকুৱা ট্ৰেক টাইপ আৰু তুমি মানে জ হেৰি জখলাৰ ওপৰত উঠব লাগে বাহৰ জখলা এনো পাথৰ মাজে মাজে যাব লাগে কেফ টাইপ তেনেকুৱা ট্ৰেক এটা আছে তাৰপিছত তোমাৰ এটা আছে ৱাটাৰ ট্ৰেক এটা আছে মানে পানীৰ ভিতৰত ট্ৰেক হয় অ চুইিং কৰি গা অলপ টাইম খোজ কঢ়ি গ'লা কলিফ জাম্পিং কৰিব লাগ তেনেকুৱা তাৰে
চুইমিং কৰি যাব লাগে আৰু ইটষ্টি ফট শুনিছো
এতিয়া তোমাৰ সেয়া তোমাৰ সেইটো মানে হেৰি সেনেকুৱাত তোমাৰ তিনট মান ট্ৰেক হয় এইটো জেগাত আৰু এটা হয় ব হেৰি কায়ে কিং কৰে যে ব্ত উ দি চলাইছে
অ মই তোমাৰ মই তোমাৰ এটা হেয়াত গৈছিলো অ জেগা এটাত গৈছিলো এই তোমাৰ শুনিছা চাগে ৰুড ব্ৰিজটো যে ডাবল ডেকাৰ অ এই সেইটোত গৈছি ল'ব পাৰে কিমান টেন থাউজেণ্ড মান চিৰি খোজকাঢ়িছিলে নেকি গৈছো পৰা গৈছো উম নামমিত নামি যোৱটো কিবা তোমাৰ কিবা ভৰিতো কিবা সেয়া হৈ থাকে মানে চেন্ঞ্চলেছ টাইপ লাগি থাকে আৰু উঠা টাইমততো বিষাই সেটো সেইটো বেলেগ কথা আৰু নামা টাইমতো কিবা চে চেঞ্চলেছ টাইপ লাগে চিৰি দি গলে
ট্ৰেকিং ট্ৰেকিং মই এয়াত কৰিছিলো সেই তোমাৰ লাষ্ট যোনটো ট্ৰেকিং কৰিছিলো সেইটো আছিল তোমাৰ এয়া ছিমলাত কৰিছিলো এটা ৰাঘুপুৰ ফ'ৰ্ট ট্ৰেক বুলি আছিলে তোমাৰ হেৰি অ দহ কিলোমিটাৰ নে বাৰ কিলোমিটাৰ উঠিব লাগে ওপৰত পাহাৰৰ ওপৰত তাৰপিছত তোমাৰ অ পাহাৰৰ ওপৰত উঠিব লাগে তেনেকোৱা
তোমাৰ নৰ্মেল পাহাৰ নে নে বাৰিফিলা পাহাৰ
থকাপা
শিক ক ৰিক্সটো নাই
ৰিক্স নাই মানে ইমান হেৰি মানে এক্সট্ৰিম লেভেলৰ প্ৰফেচনেল টেকিং নহয় তোমাৰ এই মডিৰেট টাইপ ধৰা আৰু বিগিনাৰছ মডিটো আৰু তোমাৰ মানে হেৰি এনে ৰাস্তাটো তোমাৰ ধৰা অ ৰাস্তাটো এনেকোৱা নহয় যে পুৰা ভাল ৰাস্তা আৰু পাহাৰীয়া ৰাস্তা যেনেকোৱা থাকে তেনেকোৱা টাইপ ৰাস্তা হয় কিন্তু তুমি উঠিব পাৰিবা খালি তোমাৰ সেইয়ে আৰু ভাগৰ বহুত লাগিব৷ বাৰ কিলোমিটাৰ ওপৰত উঠো।
এণ্ডয়েৰেঞ্চ লাগিব খুবৰ।
অঁ
ট্ৰেকিং এই গৰমটোতো ট্ৰেকিং পাৰি কৰিব মানে এনেকোৱা হ'ব লাগে কি ট্ৰেকিং কৰিছো কৰি কেনে বহুত টাইম ট্ৰেকিং কৰি কিনে এটা মানে জেগাত যাই পালো নিজৰাতে মানে এনেকে ভাল লাগে আৰু মানে কি ৰিৱাৰ্ডৰ নিচিনা ন তোমাৰ। কিমান কষ্ট কৰাৰ পিছত কিবা ফল এ
অ'অ'সেইটো মেঘালয়ত তোমাৰ চব মে মেক্সিমাম মানে ৱাটাৰ ফল তোমাৰ ট্ৰেকিংয়ে কৰিব লাগে। মেক্সিমাম ৱাট এটা দুটা ৱাটাৰফলে মানে ওচৰত আছে আৰু। আৰু অলপ মন খুজ কাঢ়িলে পাইছে তেনেকুৱা তাইপ। বাকী মেক্সিমামটো ট্ৰেক ট্ৰেকে আছে।
উম সেইটো সেইটো হয় বাৰু।
সেইটোয়ে তোমাৰ হেৰি কি কয়। মোৰতো মানে তোমাৰ নেক্সট যদি ট্ৰেকিং কৰো কৰিলে তোমাৰ তেতিয়াহলে হয়টো তোমাৰ এয়া যাব মন আছে এইখন। কেদাৰ কান্ধা ট্ৰেকখন কৰিব মান আছে। উত্তৰাখণ্ড।
উত্তৰাখণ্ডত ট্ৰেক কৰিব মন আছে।
অ, কেদাৰ কান্ঠ বুলি ট্ৰেক এটা আছে।
অহঁ, এইটো তোমাৰ কি বুলি কয় মানে। কিমান টাইম লাগে?
তুমি হেৰি মানে তুমি যাওঁতে ধৰা দুদিন লাগিব, তুমি ফাষ্টদিনা গলা চাই কিনে এটা পইণ্টলে লৈ যাব তাতে তোমাক টেন টানিব টানি কেনে থাকিব দিব। নেক্সট দিনা ৰাতিপুৱা চাৰিটা বজাতে তোমাৰ স্বামী পোচ কৰাব তাৰ স্বামীত পোচ কৰাৰ পিছত চান্দাইক টান্দাইক চালা চোৱাৰ পিছত-। নেক্সট দিনা ডাইৰেক্ তলত নামি আহিব। সেই দিনাখন স্টে নহয় আৰু।
মানে মৰ্ণিঙে আকৌ মানে সেয়া নামিব লাগিব নেকি।
তোমাৰ ধৰা হেৰি ৰাতিপুৱা চাৰিটা বজাতে ওলাব তাৰপাছত। তাতে ওপৰত স্বামীত পোষ কৰিবা একদম ওপৰত গ'লা-। মানে একদম পাহাৰ খনৰ একদম টপত গ'লা। তাৰ পৰা চামীত পোচ কৰিলো তাৰপিছত তোমাৰ পৰা সেয়া চালা চানৰাইজ চানৰাইজ চালা চাই কিনে নেক্স দিনা আৰু তলত নামি আহিব লাগিব মানে সিদিনাখনে লগে লগে তলত নামি আৰু সিদিনাখন নহয় এইটো ডাইৰেক্টত
আচ্ছা ঠিকে আছে, আৰু তোমাৰ সেয়া কি বুলি কয় কিমান খৰচা কিমান- সৰি চাব
ত তোমাৰ হেৰি ধৰা পোন্ধৰ মান যাব আৰু দহ পোন্ধৰ
হাজাৰ নে লাখ
নহয় হাজাৰ।
আচ্ছা। আৰু সেয়াত কিবা কিবা ক্লজ চচ কিবা আছে নেকি এনে চাইন কৰিবে নেকি ন নালাগে?
ক্লছটো চাইন কৰিব লাগে তোমাৰ চবতে লাগিব ক্লছ চাইন কৰিব কিন্তু সটো সেনেকুৱা তোমাৰ সেয়া নকয় হয় মানে তোমাৰ ধৰা, অ হেনেকুৱা নহয় এইটো বিগিনৰ লেভেল ৰ লন আৰু টোৰিষ্টবোৰ যায় আৰুছে সবেই যায় আৰু
এনে নিয়মটো কৰে চাগে ন চাইন কৰাতটো এনেতো দৰকাৰ নাই,
চবতে কৰে বাৰু যিয়ে এেঞ্চৰি আ এক্টি নকা
অ তুমি এনেই সেয়া। বঞ্জি জাম্পিং কৰা মন আছে ন?
বান্জি জাম্পিং মানে বান্জি জাম্পিংটো অলপমান ভয় লাগে। মানে কৰিবঢ পাৰি কিন্তু অ কলে। আৰু তোমাৰ মানে নিজে তোমাৰ জাপ মাৰিব তুমি মানে নোৱাৰা এটা পইন্টত যে মানে ওপৰৰ পৰা লাগে যে পাৰিবা যেতিয়া ওপৰত যোৱা তেতিয়া মানে বডিটে মানে নহয় আৰু যে হেৰি মানে সেই আৰু ৰেষ্টিক ৰেষ্ট ৰেষ্টিক কৰে আৰু জাঁপ মাৰিব নোৱাৰে,
অ এইোৰ যাৰ বহুত সাহকা আছে সিহঁতে পাৰিব আৰু
আহ।
আৰু স্কাই ডাইভিং সেইটো।
স্কাই ডাইভিংটো এইটো আৰু দংগ।
সেইটো ইয়াৰ পৰা ইয়াৰ পৰা কব পাৰি কি কৰিম বুলি কনে তাৰপিছত। তে টাইমটো আহে তেতিয়াহে অৱস্থাটো বেয়া হয়
আহ অ,
তোমাৰ এনে মানুহে কৈছে আৰু মানে এনেুৱকা চাই থাকনৰ মাজে মাজে ভিডিঅ' চিডিঅ' কি মানে স্কাইাইভিং, কৰিব গলে ম মানুহৰ কি হয় মানে হাইটটো মানে ভয় কৰে ন এতিয়া তুমি দহ লা বিল্ডিঙৰ পৰা যদি তলৰ পিি চাব দিয়ে তেতি চবৰে ফাটিব ন
অ
বেয়া হৈ যাব ত' এতিয়া যদি তোমাৰ সেয়াত যদি স্কাই ডাইভিং যেতিয়া কৰিবা সেইটোতো কিমান ফিট ওপৰত থাকে ন ত তাৰ পৰাৰা মান চব বস্তু ম মানে জাপ মাৰিব পাৰে আৰু কিবা নাজানো কিবা এটা কনচেপ্ট এ টাত লগাই আৰু
তোমাৰ হেৰি এয়া স্কাই ডাইভিং তোমাৰ মেক্স টু মেক্স কৰিলে পেৰাগ্লাইডিং কৰিব পাৰি আৰু।
পেৰাগ্লাইডং অ', আৰু যে কিছুমান যে আছে যে ফৰেনত যে তোমাৰ কিছু ৰেডবুল স্পনাৰ কৰে তোমাৰ এই যে উইং শ্বুট পিন্ধি কেনে যে
অ', অ', অ'।
উইং শ্বুট দি কেনে তোমাৰ এ এনে বহুত, বহুত টাইম গ্লাইড কৰে, গ্লাইড কৰে গ্লাইড কৰে যেতিয়া এটা টাইম আহিব য'ত মানে উইংচত মানে ইমান উৰিব নোৱাৰে তললৈ আহে এ সেই সেইটোসময়ত কিবা পেৰাুটটো খুুলি দিয়ে লগত পেৰাচুটটো মানে লৈ যায়।
অ', অ'।
কিমান ট্ৰেইনড হ'ব নহয় ইহঁতে।
তোমাৰ আন্দামান চন্দামানত হয় তোমাৰ স্কুবা ডাইভিং, তোমাৰ যে সেয়া ওশ্বেনৰ তলত সুমাই লৈ যাইছে।
সেইটোতো চাগে সেইটোতো চাগে পাৰি মানে কম্পেয়াৰ টু স্কাই ডাইভিং বানজি
অ', সেইটো পাৰি। তো মানে লগতে থাকে ন' মানুহ চানুহ।
মানুহ লগত থাকে তোমাৰ পুৰা তোমাৰ সেয়াতো আছে মানে পুৰা আউটফিট পিন্ধাই দিয়ে। তোমাৰ এয়াও থাকে তোমাৰ অক্সিজেন চিলিণ্ডাৰো থাকে উম, ত' সেইটো চাগে পাৰি মানে এতিয়াতো কোৱাতো মানে পাৰি এতিয়া পৰা টাইমত কেনেকুৱা লাগে নাজান
দিয়া তেনেহ'লে ঠিক আছে ৰাখোঁ।
অ', দিয়া তেনেহ'লে।
অ'।
দিয়া অ'।